অ, শুনিছেনে?
অ, শুনিছো, শুনিছো।
উম, কি কৰি আছে?
এয়া, চাহ বনাব ওলাইছো।
অ। ভাত পানী খালে? অ। অ, অ। অ, ভাত ভাত কিহেদি বনালে?
ভাত, দালি বনালোঁ, তাৰপিছত ভোল, আলু ভাজি, কণী অমলেট বনাই দিলো তাক, সি খাই গ'ল। মই এতিয়া চাহ বনাবলৈছো, চাহ খাম। খাই লৈ, তাৰপিছত বাকী খিনি কাম কৰিম, কৰিবলগীয়া কাম খিনি।
অ। আপুনি চেণ্টাৰত যোৱাৰ কথা আছিল যে?
অ, আজি কিবা এটা কাৰণত প্ৰগ্ৰামটো প্ৰগ্ৰামটো টোন হবইে, মধুমনৰ ভাই এজনো আহিছে, মায়ঙতে হ'ব। কিন্তু আমাৰ যোৱা মানে যাতায়তৰ কিবা অসুবিধা নহল আৰু।
যোৱা নহল অ। অ, তাকে ব্ৰহ্মকুমাৰী চেণ্টাৰৰ বিষয়ে শুনি আছিলো যে।
অ, অ।
অ, তাতে, কিনো হয় তাতে ব্ৰহ্মকুমাৰী চেণ্টাৰত, কৈ দিয়কচোন অকমান?
অ, তাত সাতদিনীয়া কৰ্চ এটা হয়। মেডিটেচন শিকায়, আত্মা পৰমাত্মা শিক্ষা দিয়ে।
অ।
লোকে নিজকে কেনেকৈ ভগৱানৰ লগত থাকি উপকৃত হ'ব পাৰি সেইখিনি কথা কয়, ভাল লাগে। মানে মানসিক বহুত শান্তি পোৱা যায়, দুখ বিলাক ত হোৱা যায় যোগ ব্যায়াম যুগত, মেডিটেচনত মানে বহুতখিনি শক্তি পোৱা যায়।
অ মেডিটেচনটো কৰিলে এনেও ভাল বাৰু, উম।
বা মানসিক শক্তি, অ শক্তিটো শান্তিটো মানুহৰ প্ৰয়োজন এতিয়া। শান্তি বিচাৰি চাৰি পিনে হাত ধৰিছে।
অ, সেইটো মানে মেডিটেচন কৰিব লাগে আৰু সেইটো কেনেকে কৰিব লাগে শিকাই দিয়া আৰু অ।
চাৰে তিনটাৰ পৰা আৰম্ভ হয়। পাঁচটাত অমিত বেলা ৰাতিপুৱা সময়খিনি। সময়ত উঠিব পাৰিলে বহুত ভাল, বহ্মমুহুৰ্ত বুলি কয়।
উম।
বাকী দিনটোতটো যেনেকে ভগৱানক মনত পেলাই থাকিব লাগে কৰ্ম দ্বাৰাই, কৰ্ম কৰি মানে ভগবানক মনত পেলাই থাকিব পাৰি আৰু।
অ। সেইটোতো ভালেই ন, ভগৱানক মনত পেলাবই লাগে কামৰ মাজটো।
কথাতে ভগৱানেটো আমাক পঠাইছে, ভগৱানক মুক্তি হব পাৰি, দুখ বিলাক লগত থাকিলেও বা বেলেগ ঘৰৰ লগত পৰচৰ্চা কৰাতকৈ ঘৰতে থাকি মোবাইলটোত মেডিটেচন আছে। ৰুমা বেহেনৰ প্ৰগ্ৰাম চাওঁ, ভাল লাগে।
ৰুমা বেহেন ন? অ, মই পাইছিলো। এদিন ফেচবুক চাওঁতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছিলে।
উম', অ', মানে বহুত কথা কয় বহুত ভাল লাগে আৰু সেইবিলাক শুনি থাকিলে, দিনটো কামৰ মাজত কেনেকে যাই গমেই পোৱা নাযায়।
অ', বহুত ভাল লাগে ন।
উম', বহুত ভাল অ, যাব লাগে। সেইবিলাক নিজৰ কাৰণে সময় উলিয়াবই লাগে।
উম',
অমৃত বেলা উঠা মানে কিন্তু নিজৰ সময় পাই গ'লো বাকীখিনিটো কৰ্ম আমি কৰিবই লাগিব।
অ',
এই জীৱন
উম',
তাকেতে মণিকা বেহেন বুলি কয়। বেহেন এগৰাকী যে আছিলে?
অ', এই, মণিকা বেহেন ঢুকুৱা কাৰণে বহুত বেয়া লগা হৈছে। বহুত মানে নিজৰ মা যেনেকুৱা মাত কৈয়ো বেছি ভাল লাগিছিলে। মণিকা বেহেনক মানে বহুত কাৰণৰ বহুত ক্ষতি হৈছে। আমাৰ এতিয়া, মণিকা বেহেন নাইকিয়া হওঁতে।
মণিকা বেহেনজীক লগ পাইছিলো। তাৰ বিষয়ে শুনি আ ছিলো। গৈছিলো, তাৰ পিছতে কেইদিনমান শিকি শিকিলো। এতিয়া মানুহজনী মানুহ গৰাকী নাইকিয়া হোৱা কথাটো শুনি বৰ দুখ পালো।
উম', উম, তেওঁ বেলেগ ধৰণৰ তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি, মানে আৰু বহুত দুখ লাগে। তেওঁৰ কথা ক'লে।
হম',
তাতে গৈ পেলাই থাকিবওঁ পাৰি নেকি? এনেকুৱা।
থাকিব মানে সাত দিনীয়া কৰ্চ এটা আছে। কৰ্চটো কৰিব লাগিব প্ৰথম। তাৰপিছত সদায় ডেইল মৰুলি আহে, মৰুলিখন আজি দিনটো আমাক বাবাই ভগৱানে কি ক'লে সেইখিনি কথা জানিব
অ', হ'লে মুৰুলিটো মানে শুনিব লাগে আৰু
অ', মুৰুলিখন ডেইলি মোবাইলতে আহে এতিয়া অ, পিচ অফ মাইণ্ড চেনেলটো উলিয়ালে আহি যায়।
কি ক'লে পিচ অফ মাইণ্ড? অ', অ, তাতে মানে গোটেইখিনি গ'ম পোৱা যায়, আৰু
অ', তাৰ মানে গোটেই কৰ্চ কৰো কৰিম বুলি ক'লে, ক'ৰ্চটো পাৰি সাতদিনা কৰ্চটো। সাতদিনীয়া ঠাইত তিনদিনতো কিছুমানে কমপ্লিট হয়। নিজৰ লগত কথা।
বহুত ভাল লাগিল দেই, কথাখিনি শুনি, উম, যাব লাগিব। অ', আপুনি সদায় কৰি আছেনে বাৰু?
অ', মই যিখিনি পাৰিছো। সুবিধা কৰি আছো আৰু কৰিব আৰু
উম', উম,
জীৱআত্মা পৰিচয় পোৱা যায়।
উম', উম, মানে আমি ক'ৰ পৰা আহিছো কি কথা গোটেইখিনি মানে গ'ম পোৱা যায় আৰু
উ', অ, গোটেইখিনি মানে বুজি পোৱা যায় আৰু কৰ্চটো কৰাৰ লগে। লগে। মুৰলীখন নিজৰ কাৰণেই দিয়ে নিজৰ মহাবাক্য মুৰুলী মহাবাক্য অমৃত সমান হয় মুৰুলীখন ৰাতিপুৱা যেনেকৈ আপেল এটা খালে শক্তি পাওঁ সেই মুৰুলী এখন শুনিলে আমি দেহত শক্তি মাজতে থাকে ভগৱানক
উম উম
শইকীয়া
তাকে এতিয়া জুলাই মাহ পৰিব নহয় গৰম বন্ধ পৰিব
অ অ
ল'ৰা ছোৱালী স্কুল বন্ধ থাকিব পাৰিলে তাতে যাব লাগিব।
উম ল'ৰা ছোৱালীকতো নিব পাৰিলে ভাল এতিয়া কেনেকুৱা এটা পৰিৱেশ মানুহৰ ভয় লগা হৈছে ল'ৰা ছোৱালীক লৈ সেয়ে সৰুতে জ্ঞান দিব পাৰিলে সিহঁতে ভাল ৰাস্তাই ল'ব জ্ঞান খিনি দিয়াতো মাক দেউতাকৰ কথা।
সেইটো হয় অ আমিয়ে ভাল কৰিলেহে সিহঁতে ভাল কৰিব।
মেইন সম্পত্তি ল'ৰা ছোৱালী ল'ৰা ছোৱালী কেইটা ভাল হ'লে আমাক কি লাগিছে টকা পইচাই সুখ দিব নোৱাৰেতো মানুহক
উম উম শান্তি লাগে হয় তাকে ভাবিছো। জুলাই মাহততোতো গৰম বন্ধ পৰিব ল'ৰা ছোৱালীক দুইজনীকে লৈ পেলাই অকনমান সময় যাম যাব লাগিব নেকি আপোনাৰ লগতে যাম আও সময় মিলাই আকৌ কবাত ফুৰিবলৈ যোৱা প্ৰগ্ৰেম আছে নেকি মধুবনত
ফুৰিবলৈ যোৱা মধুবনতো মই দুবাৰ গ'লো এতিয়া মানে ভবা নাই বাৰু এতিয়া যাম বুলি
অ
ভাল লাগি আছে মধুবনৰ ভাইজান মোৰ চেণ্টাৰতে আছে যে আমি এতিয়া সময়হে দিব পৰা নাই কালি লগৰ লগৰজনী ঘৰত আহিছিলে তালৈ গলো
অ অ এনে থাকিবনে কেইদিনমান মধুবনৰ ভাইজন অ লগ কৰিব পাৰিম চাগে এদিন
অ পাৰিবা চেণ্টাৰত গ'লে লগ পালে ভাড় বিবাহে ন কৰিবলৈ আছে‌ নে নাই খবৰটো লৈ
অ
ভাইজন থাকিব বুলিয়ে কৈছে
অ ডাঙৰ জনীও পৰীক্ষা নহয় সোতৰ তাৰিখৰ পৰা
অ পৰীক্ষা শেষ হোৱা
মানে পৰীক্ষা শেষ হোৱালৈ থাকে নে নাথাকে বা
অ সেইটো খবৰ লৈ ল'ব লাগিব মইতো জনাব পাৰিম বাৰু
অ সেইটো খবৰটো লৈ মোক জনাব আৰু গৰম বন্ধ মাহটোতে ইহঁতক লৈ পেলাই সময় মিলাই যাব লাগিব ইমান শুনিছো ব্ৰহ্মকুমাৰী চেণ্টাৰ বিষয়ে বহুত ভাল লাগে
উম বহুত ভাল বহুত মানুহ উপকৃত হৈছে বাও সেই অনুষ্ঠানলৈ গৈ খং ৰাগ মানে চাল চলন কথা বতৰা যি মানুহে মানে প্ৰকৃততে গোটেই কথাখিনি অধ্যয়ন কৰিব পাৰিছে তেওঁলোক সলনি হৈছে
উম
সেইটো নিজৰ লগত কথা বাও
উম উম সেইখিনিয়ে আজিকালি মানসিক অশান্তিটো বেছি হয় যে
বেছি সেইটোয়ে
উম। উম। উম। সেইকাৰণে মানে ল'ৰা ছোৱালীকো ভাল এটা জ্ঞান দিব পৰা যাব। যিখিনি শুনিছো। সেইকাৰণে মানে যাব লাগিব। উম। সেইটোৱে। টকা-পইচা চব আছে। সেইটোৱে
মই ভাল হ'লে, মোৰ ল'ৰা -ছোৱালী ল-ছোৱালীটো ভাল ৰাস্তাই ল'ব। প্ৰথম মাক দেউতাকে ঘৰখনৰ, এ হেৰি দেখুওৱা
উম। উম। সেইটোৱে। যিমানখিনি পাওঁ কৰিছোঁ আৰু। আৰু কিমান পাৰো কৰিব লাগিব, ল'ৰা-ছোৱালীকলৈ
উম- উম
তাকে
ঠিকে আছে ন?
হা?
এছ। থৈছোঁ এতিয়া।
অ'হ। থৈছো মানে আৰু, আৰু অকমান কথা পাতিলে ভাল আছিলে।
উম। উম।
অ' তাকে। সেইটো বিষয়ে অকমান কথা পাতিব লগা আছিলে বাৰু। অ'হ। আপুনি ব্যস্ত আছে নেকি?
ব্যস্ত আছোঁ। সেইটো বিষয়ে
লগা হ'লে মানে আৰু বহুত খিনি জানিব লাগিব ন।
চানটোত লগত মানে জড়িত হ'ব লাগিব। তেতিয়া গোটেইখিনি কথা গম পোৱা যাব আও।
মই যিখিনি পাওঁ থুলমুলকেহে কৈছোঁ, এতিয়া
অ'হ। চবে যাব পাৰি ন তাত?
চবে পাৰি। এইটো ডাঙৰ -সৰু কথা নাই। চবে যাব পাৰি। ভগৱানৰ ঘৰত সৰু -ডাঙৰ, জাতি- ভেদ
উম। উম।
জ্ঞান ল'বলৈ। জ্ঞানটোতো আমি ল'বই লাগে।
অ'হ। সেইটোয়ে। ভাল জ্ঞানটো লবলৈ, বেয়াটো সদায় পায়ে থাকে। ভাল জ্ঞান ল'ব ল'বলৈ সময় লাগে অলপ। উম। উম।
ওচৰত
অ' মদ- পানী খোৱা মানুহো ঠিক হৈ যাবনে বাৰু?
হু হুম
মদ -পানী খোৱা মানুহো ঠিক হ'বনে বাৰু?
অ' যদি প্ৰকৃতাৰ্থত মানে জ্ঞানখিনি আয়ত্ব কৰিব পাৰে ভাল হ'ব ভাল হব। কাৰণ মায়া ৰাগ বেয়া বস্তুটোৱে কৰে। খান -পানৰ লগত ধেৰ আমাৰ
উম। উম।
যেনেকুৱা তন, তেনেকুৱা মন।
উম। উম।
তাকে গোটেইখিনিক জানি ভাল লাগিল বাৰু। মোৰ পাৰিলে যাবলৈ চেষ চেষ্টা কৰিম।
যাব পাৰিলে নিজৰ কাৰণেই ভাল বাৰু। যাব পাৰি, যাবই লাগে এইবিলাক অনুষ্ঠান
উম, উম।
তাকে।
অ', ঠিকে আছে।
ৰ'ব।
ঔম শান্তি, উম, ঔম শান্তি।
ঔম শান্তি বুলি কব লাগে ন।
উম।
অ', তাকে ঔম শান্তি, চবকে জনালো আৰু আপুনিও কৈ দিব আৰু
অ', ঔম শান্তি অ', উম।
থবই লাগে ন।
কবই লাগে, ঔম শান্তি হৈ চে আমাৰ আত্মা শান্তি, সকলোৱে সাসত থাকক শান্তিত থাকক। অ', ঠিকে আছে, ময়ো ভাল লাগিল বাৰু দুআষাৰ কব পাৰা অ', ঠিকে আছে অ'
অ', ৰাখিছো দিয়ক অ'